অ।
হয় শুনিছে।
অ হেল্ল'।
হেল্ল'
অ কওঁকচোন।
হয় কি খবৰ আপোনাৰ।
আছো ভালে আপুনি ভালে আছে।
হয় মই ভালে আছো আপুনি ক'ৰ পৰা।
মইতো জ্যোতি কুছি গুৱাহাটী আছাম অ অ অ আপুনি?
মই গুৱাহাটীৰ মালিগাঁও।
গুৱাহাটী মালিগাঁৱত থাকে নেকি আপুনি?
হয় মালিগাঁৱত থাকো মই।
অ
বাকী পিছে আপুনি কি পঢ়ি আছে নে কিবা চাকৰি কৰি আছে।
মইতো এতিয়া বৰ্তমানটো চাকৰি কৰা নাই। ষ্টাডীয়ে কৰি আছো।
কিহত কৰি আছা ষ্টাডী?
ষ্টাডী এনে মই ইগনৰ পৰা কৰি আছো।
কি কৰি আছে বি এড কৰি আছে ক'ৰ পৰা?
ইগন'ৰ গুৱাহাটী ইউনিভাৰ্চিটি। পৰা মানে আপোনাৰ ইয়াতে আছে না ইন্দিৰা গান্ধী ইনষ্টিটিউচন।
হয় অপেন বৰ্ডৰ পৰা কৰি আছে।
অঁ অ'পেন ব'ৰ্ড।